হেল্ল'? অ' কি কৰি আছা?
এই আছিলো ৰ'বা এনেই আৰু চাহ খাই উঠিলো অলপ আগত।
হয় নেকি। অ' আজি অলপ স্কুল লাইফৰ বিষয়ে কথা পাত
অ' ঠিক আছে। ভাল টপিক, ভাল বিষয়, পাতিব পাৰিম।
অ'! তোমাৰ স্কুল লাইফৰ স্কুল লাইফ কেনেকুৱা আছিল কোৱা? ভালেই আছিল নে কেনেকুৱা আছিল?
স্কুল মানে মই মোৰ জীৱন মানে, মই দুখন স্কুলতে মই অধ্যয়ন কৰিলোঁ, এখন আছিল মোৰ জ্ঞানপীঠ বুলি এখন আছিল জাতীয় বিদ্যালয়। সেইখনত মই তিনি বছৰ পঢ়িলো, তাৰ পাছতে মই মানে আন এখনলৈ গ'লো। অ' চিলাৰায়জাতীয় বিদ্যালয়ত। তাতে মই মানে, গোতেই মানে মেট্ৰিকলৈকে মানে, সেইখনতে মই পঢ়ি মেট্ৰিক পাছ কৰিলোঁ আৰু। গতিকে, মোৰ অভিজ্ঞতা খুব সুন্দৰ আছিল দয়োখনতে। দুয়োখন শিক্ষানুষ্ঠানতে মোৰ অভিজ্ঞ তাতে ভাল আছিলে। বহুতো বন্ধু বান্ধৱ লগ পাইছিলোঁ। বৰ্তমানেও কিছুমানৰ লগত আছে, অ' তেওঁলোকৰ লগত সংযোগ আছে মোৰ। গতিকে, খুব মানে ভাল আছিল তেওঁলোক, সহায়কাৰী আছিল। তোমাৰ কোৱাচোন?
এ, মই এটা স্কুলৰ পৰাই টেন পাছ কৰিলোঁ। আৰু মোৰ স্কুলৰ নাম আছিলে, বিদ্যা মন্দিৰ। তাৰে ইংলিছ স্কুল আছিলে, তাতে মই অ' মই টেন পাছ কৰিলোঁ একবাৰতে। টেন পাছ কৰিলোঁ। কোনো ক্লাছতে মই একবাৰো ফেইল হোৱা নাই। তেনেকুৱা, তেনেকুৱা মই ফেল হোৱা কেনেকুৱা ফেচ কৰা নাই ক্লাছ তেচ অত বাৰু ফেইল কৰিলো আ এইটো ফেইল চেল হোৱাত তেনেকুৱা ফেচ কৰা নাই আৰু অ মোৰ কলেজত ফ্ৰেণ্ডবোৰো আছিলে এতিয়া বৰ্তমান সিহঁতে নাই এনেই তোমাৰ স্কুল কলেজৰ লগৰ ফ্ৰেণ্ডবোৰ এতিয়াও আছেনে?
অ হয় আছে আমি মানে কেইজনমান বন্ধু আমি এতিয়া মানে শৰীৰ চৰ্চা কৰো আমি জিমলৈ যাওঁ এনেকে তাত লগ পোৱা হয় । বা আৰু বাকী কিছুমানে কি কাম কামত ব্যস্ত থাকে কাম কৰে তেওঁলোকে, তেওঁলোকক সিমান লগ পোৱা নহয় আৰু
হয় হয় হয় তোমাৰ কলেজৰ স্কুলৰ ফ্ৰেণ্ডবোৰো এতিয়া তোমাৰ লগতে মানে গ্ৰেজুৱেচন কৰিলে না তোমাৰ লগত কৰা নাই এনেই আছিলে?
অ তেওঁলোকে গ্ৰেজুৱেচন কৰিছে কিন্তু ম তেওঁলোকে বেলেগ বেলেগ মহাবিদ্যালয়ত গ'ল । বেলেগ বেলেগ মই আ মোৰ খন অকন বেলেগ মোৰ তাতো কেইজনমান আহিছিল
হয় নেকি মৰ টো অ ম তেনেকুৱা এটাও অহা নাই মোৰ যোনটো কলেজত মই এডমিচন ললো মোৰ অ স্কুল ফ্ৰেণ্ড মানে তে বাৰু এটাও অহা নাই কলেজৰ ন তুমক এই ফ্ৰেণ্ড বনাব লগা হ'ল ।
অ অ
এক তুমকে আৰে তুমি স্কুলত যায়কে ভাল পাইছিলা নে কেনেকুৱা পাইছিলা?
সৰুতেতো মই মানে যাব খোজা নাছিলো ঘৰ যে ছত সকলোৰে এনেকুৱা আছিল সৰুতে খুব কান্দিছিলো মানে কোবাই কোবাই মোক নিব লগা হৈছিল আৰু মাৰি মাৰি নিছিল মোক স্কুলত, স্কুলতো খুব ভয় লাগিছিল আৰম্ভণিত তেনেকুৱা ধৰণৰ আছিল অ এতিয়াৰ পিছত অকমান ডাঙৰ কৰাৰ পিছত আঁ নিজে এই যাব ধৰিলো
অঁ মোৰো সৰুতে স্কুল যাবলৈ মনে লগা নাছিলে আৰু তেনেকুৱাকে আৰু আঁহ সৰুৰ পৰাই মানে যাবই মন নালাগে আৰু তাৰ পিছতআঁহ মই কম পিটি পিটি কোবাই কোবাই খেদিছিলে স্কুল স্কুলত তাৰপিছত লাহে লাহে ডেইলি যাব লগা হ'ল ভাল লগা হৈছে অঁ ভাল লগা হৈছে স্কুল যাৱাতে তোমাৰ নোহ তোমাৰ ৰেগুলাৰ স্কুল গৈছিলানে? ৰেগুলাৰ স্কুল গৈছিলানে?
ৰেগুলাৰ গৈছিলো কিন্তু কেতিয়াবা মানে এনেকুৱা ক মানে এইটো কৰিব আচলতে নাপায় মানে ধৰা মানে পেটৰ অসুখ বুলি বা এনেকুৱা গা বেয়া বুলি মানে আমাৰ ডায়েৰীত লিখি লৈ এনেকৈ আমাৰো মানে অভিজ্ঞতা কিছুমান আছে সেইবিলাক ধেমেলীয়া অভিজ্ঞতা হয় আৰু
হয় নেকি তুমি তুমিতো ভালকে সুধিকে আহিছা । ছিলা মইতো স্কুলৰ পৰা বাৰটাৰ পিছত বেগ লৈকে কিতাপৰ বেগ লৈকে আহিছিলো কিতাপৰ বেগ কলেজ স্কুলতে এৰি আহিছিলো। এ সৰুতে বহুত বদৰ্মাচ আছিলো। অঁ সৰু সৰু মানে তেনেকুৱা উ তেনেকুৱা ইমান জ্ঞান নাছিল নহয়। সেইকাৰণে মানে কেতিয়াবা অঁ মোৰ স্কুলত স্কুলত মানে তাতে আনি দিছিলে আৰু তাৰপিছত কোব খাইছিলো ঘৰত সেইটো বেলেগকে এক্সট্ৰা আছিলে এনে তোমাৰ স্কুল লাইফ । যেতিয়া যাব দিয়ে তেতিয়া হলে তুমি কেনেকুৱা লাগিব। গলাই
অ স্কুল লাইফতো গৈ আকৌ ভালেই লাগি, লাগীব অ হয় শুনি আছো শুনি আছো। হয়। শুনি আছো।
অ তোমাৰ অল নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে। যেনেকে
অ মই শুনি আছো কিন্তু
আৰু কি বোলে তমাক যদি এতিয়া বৰ্তমান স্কুল দেছত আহা যাও
খুব ভাল লাগিব আকৌ সেনে এটা সেই অভিজ্ঞতা